অ', নমস্কাৰ হয়, কি কৰি আছে আপুনি?
মই বৰ্তমান এনে আছোঁ আপুনি?
হয় ময়ো আছোঁ মানে, ৰাতি ভাতটো খোৱা হ'ল?
হয়, হ'ল আপোনাৰ?
অ', মোৰো হ'ল বাৰু অ ত' ঠিক আছে। আমি আজি এটা বিষয়ক লৈ অলপ আলোচনা কৰোঁ।
হয়।
ত' হয় বিষয়টো হৈছে আমাৰ। আমি দৈনন্দিন জীৱনত মানে আমি ব্যৱহাৰ কৰা বস্তু যেনেকৈ আমাৰ মোবাইল ফোন মানে মোবাইলটো কি কি আমাৰ অপকাৰ। কৰে বা মোবাইলে আমাক কি, কি। উপকাৰ কৰে মানে ভাল আৰু বেয়া আৰু না মোবাইলৰ কোনো ত'। ইয়াৰ বিষয়ে আমি অলপ ক'ব পাৰোঁ নেকি আপুনি অলপ ক'ব তেতিয়া অলপ হয়।
হয়, মোবাইল ফোন টো আমাৰ দৈনন্দিন জীৱনত এতিয়া গুৰুত্বপূৰ্ণ। বস্তু হৈ পৰিছে মবাইল চ নিলে অবিহনে মানুহে এতিয়া কব গ'লে অলপ সময়ো থাকিব নোৱাৰে। কাৰণ সকলো ধৰণৰ বস্তু আজিকালি মোবাইল ফোনতে হোৱা যায়।
হয়।
মানুহে এ মানুহৰ এটা যোগাযোগ কৰিব লাগিলেও ম-মোবাইল ফোনটো লাগে। বা কিবা এটা কামৰ বস্তু এটা থব লাগিলেও মোবাইল ফোনটোতে থোৱা যায়। যায় আৰু বিভিন্ন ধৰণৰ বস্তুবোৰ মোবাইল। ফোনত আমি পোৱা যায় মোবাইল ফোনটোৱে তেনেধৰনে আপোনাৰ। বহু ভালৰ কাৰণে ব্যৱহাৰ হয় আৰু কিছুমান বেয়া কামৰ কাৰণেও মোবাইল বহু অপকাৰ কৰে ভাল কাম কবগৈ গলে আমাৰ। মোবাইল ফোনটোত আমি বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰো আমি মোবাইল ফোনেৰে মান শিক্ষা শিক্ষাতো বহুত ধৰণৰ বস্তু পাব পাৰো। আমাৰ বিভিন্ন ধৰণৰ আমাৰ চা মানে পাঠ্যক্ৰমৰ বস্তু তাৰে বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত আদি আমি মোবাইল ফোনত পোৱা যায়। আনকি কৰ্মস্থলতো মোবাইল ফোনেদি আমি বিভিন্ন ধৰণৰ ফাইল-চাইল আদি আমি মোবাইল ফোনত সংগ্ৰহ কৰি থব পাৰো।
হয়।
আনকি আমি মোবাইল ফোনেৰে বহু ধৰণৰ কনফাৰেঞ্চ বুলি বস্তু এটা আছে মোবাইল ফোনত। সেইটোৰ জৰিয়তে আমি বহু মিটিং আদি মোবাইল ফোনতে কৰিব পাৰো। আমি আনকি এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ আমি মোবাইল ফোনে দি ভিডিঅ' কল যোগেদি আমি তেওঁক দেখা পাই, তেওঁৰ লগত কথা পাতিব পাৰো। আৰু এনেকে আমি মিটিঙো কৰিব পাৰো। মোবাইল ফোনতটো আমাৰ বিভিন্ন ধৰণৰ সুবিধা আহে। আনকি আমি কৰ'বাত ফুৰিব গলে ভ্ৰমণ কৰিব গ'লে তাৰে আমি যোনবোৰ স্মৃতি আমি ধৰি ৰাখিব খোজো, সেইটো মোবাইল ফোনত আমি ফটো কেমেৰা এদি ধৰি ৰাখিব পাৰো। আৰু আমাৰ মোবাইল ফোনে আমাৰ মন-চন বেয়া লাগিলে গান বা ভিডিঅ' দি আমাক মোবাইল ফোনে বহুত ধৰণৰ আপোনাৰ মনতটো ভাল লগাব। সেইবোৰ চাই, লগতে আমি খেল-চেল আদি ভাৰত, পাকিস্তানৰ বা অন্য দেশৰ লগত ভাৰতৰ ক্ৰিকেট খেলা। বা ফুটবল খেলা এতিয়া চলি শৈদহতে চলি থকা ৱৰ্ল্ড কাপ বিশ্বকাপ ফুটবলৰ সেয়াও আমি মোবাইল ফোনত চাব পাৰো। এনে মোবাইল ফোনে আমাক বিভিন্ন ধৰণৰ সুবিধা দিছে। লগতে মোবাইল ফোনৰ কিছুমান অপকাৰীতাও আছে। যেনে ধৰণে মোবাইল ফোনটো অত্যধিক ব্যৱহাৰ কৰিলে মানুহৰ চক কুৰ, বা মূৰৰ বিষ আদি হয়, সৰু ল'ৰা ছোৱালীয়ে বেছি বেছিকে মোবাইল ফোন টো তেওঁলোকক দিব নালাগে, কাৰণ তেওঁলোকে মোবাইল ফোনটোৰ সঠিক নিয়ম নাজানে কেনেকে চলাব লাগে। তেওঁলোকে মোবাইল ফোনত ভাল বস্তুৰ লগত যাতে বেয়া বস্তু আহে সেইবোৰো চাব পাৰে। আৰু তেওঁলোকে মোবাইল ফোন লাহেকে মোবাইল ফোন নহলে থাকিব নোৱাৰা হৈ গৈছে হৈ যায়, আজিকালি দেখা পোৱা যায় সৰু ল'ৰা ছোৱালী বোৰে মোবাইল ফোনতটো নহলে ভাত-ভাতে নাখায় তেওঁলোকে মোবাইলৰ ভিডিঅ' এটা ওলাই দিলেহে ভাত খায়, আগতে কিন্তু মাকে অলপ মৰমত কিবা নিচুকনি গীত গাই হ'লেও ভাতটো খোৱা - খোৱাইছিল। কিন্তু আজিকালিৰ সৰু ল'ৰা ছোৱালীবোৰে মোবাইল নহলে ভাত খাবই নোখোজে, মোবাইল লাগিবই। হে, মোবাইল ফোনটো বহুত অপকাৰিতাও আছে। মোবাইল ফোনৰ আজিকালি আপোনাৰ দেখি আছে বহুত ধৰণৰ ফ্ৰড হৈ আছে মানুহৰ পইচা লুটি লৈ যায় বা মানুহে এই অনলাইন জুহা যি যিবোৰ সেইবোৰতো বহু মোবাইল ফোনত যিবোৰ এডভাৰটাইজ আহে, সেইবোৰৰ মানুহবোৰ সাঙৰি যায় আৰু এইবোৰত মানে ভিতৰত সোমাই যায় আৰু লগতে তেওঁলোকৰ বহু পইচা আহ, নোহোৱা হৈ যোৱাও দেখা গৈছে, লগত তাৰ ফলত বহু মানুহে চুইচাইদ এনে ধৰণৰ পৰিস্থিতি আহি যায় মানুহৰ। তেনে ধৰা, সেইহে মোবাইল ফোনটো আমি মানে, যেনে যেনেকে ব্যৱহাৰ কৰো, তেনেকে আমি ভালৰ ফালেহে ব্যৱহাৰ কৰিব লাগে, যিহেতু মোবাইল ফোনটো বহু উপকাৰ কৰে, ত' মোবাইল ফোনটো আমি যি যেনে ধৰণে ভালদৰে ব্যৱহাৰ কৰিব পাৰো, সিমানে উপকাৰ কৰে। আৰু লগতে যদি ভালদৰে ব্যৱহাৰ কৰিব নাজানে, তেতিয়া মোবাইল ফোনে বহু অপকাৰো কৰে।
আজি, আগতে মানুহবোৰে পেপাৰ পঢ়া, কিতাপ পঢ়া, এইবোৰৰ বহুত ধৰণৰ আৰু যোগদি শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু আজিকালি অকল মোবাইলটো যোগেদি শিক্ষা গ্ৰহণ কৰিব খোজে, লগতে মানুহৰ সীমিত শিক্ষা জ্ঞান হৈ গৈছে। আগতে এখন কি এটা মানে এটা অধ্যয়অৰ কাৰণে পঢ়িবৰ কাৰণে গোটেই কিতাপখন পঢ়িব লগা হৈছিল। কিন্তু আজিকালি অকল সেই যোনটো বস্তুৰ ওপৰত পঢ়িব খোজে বা যিটো উৰ বিষয়ে জানিব খোজে, সেইটো মোবাইলত মাৰি দিলে অকল সেইখিনি বি বিষয়ে আহি যায়, ত' মানুহবোৰৰ অধ্যয়নো কমি গৈছে। আগত কিতাপখন পঢ়োতে বহু ধৰণৰ অধ্যয়ন পোৱা যায়। ল এটা সেইটোৰ লগতে আৰু তিনি চাৰিটা অধিক মানে, বস্তুৰ কথা শিকিব পৰা যায়। কিন্তু আজিকালি অকল মোবাইলত মাৰি দিয়া লয় সেই টপিকটোৰ ওপৰতে আহি যায়। যিহেতু অকল সেইটোৰ বিষয়েহে জনা যায়। চ' মানুহৰ শিক্ষাও কমি যাই আছে মোবাইলৰ সেয়া সেয়াৰ কাৰণে ব্যৱহাৰৰ কাৰণে। সেইকাৰণে ম মোবাইল ফোনটো মোৰ মতে, সঠিক ৰূপত ব্যৱহাৰ কৰিব জানিলে বহুত উপকাৰ আনে কিন্তু সঠিক ৰূপত ব্যৱহাৰ কৰিব নোৱাৰিলে, অপকাৰৰো সংঘটিত হয়। আপুনি কি ভাবেনো মোবাইল ফোনৰ বিষয়ে?
হয় অ'। আপুনিতো চব কথা ক'লেই বাৰু মোবাইল ফোনৰ মানে যেনেকৈ উপকাৰ বা অপকাৰ। এই দুটা বস্তুৱে কৰে বাৰু যিকোনো বস্তুৱে কৰে। উপকাৰ নহলে অপকাৰ। ত' মোৰ মত মোবাইল ফোন টো আমাক মানে বহুত সুবিধা কৰি দিছে, আজি মানে আছে বাৰু বেয়াও আছে, ম'বাইল ফোনত তো মই এতিয়া, ভালখিনি কৰি লওঁ ত' আমি কি কি উপকাৰ হয় মোবাইল ফোনৰ পৰা। তেনেকৈ আমি কিবা এটা, আজিকালিতো দেখা পাইছোঁ। আমি আগতে মানে যেতিয়া পইচা, টকা পইচা যদি লাগে আমাক বেংকত গৈ কিনি আমি বহুত দীঘল লাইন ধৰিব লগা হৈছিল, বা আমি পইচা ল'বৰ কাৰণে বা পইচা ওলাব কাৰণে বেংকৰ পৰা ত' আজিকালি মানে কি আমি মোবাইলতে এইবিলাক কাম কৰিব পাৰোঁ। তাৰ মোবাইল দিয়ে আপুনি কাৰোবা যদি বেলেগ মানুহক আপুনি পইচা পঠিয়াব লাগে। তেতিয়াহ'লে আপুনি মোবাইলৰ পৰাই আপোনাৰ একাউণ্টত, যোনকৈ আমাৰ বহুতটা মানে এনেুৱা পইচা পঠিওৱা বা এনেকুৱা প্লেটফৰ্ম বহুত আছে। ফোন পে', গুগল পে'। পে ধৰক বা পে'টিএমে ধৰক বা ভীম ধৰক বা য়োন' এছ বি আইৰ। এইবিলাকে ধৰক মানে, ত' আপুনি নানা ধৰণৰ এনে এটাই মানে সুবিধা আছে। যেনেকৈ আমি পইচা পঠাব পাৰোঁ বা আপোনাক বেলেগ আকৌ পইচা পঠাব পাৰে। তাৰোপৰি আমি যদি শাক-পাচলি কিনিব যাওঁ বজাৰত বা আমি যিকোনো বস্তু দি গেলামালৰ বস্তু কিনিব যাওঁ, চাউলে ধৰক আলু, পিয়াঁজ ধৰক বা কাপোৰ কিনিব যাওঁ য কোনো বস্তু আৰু এতিয়া আপুনি মোবাইল দিয়েই মানে পইচাটো দিব পাৰে আৰু, মানে কিনা কিনা নিয়া ক'ব পাৰে, মানে কিনিব পাৰে আৰু, তেখেতসকলক পইচা দিব পাৰিব টকা টো পইচা। তাতো। তো আপুনি দেখা পাইছে চাগৈ, আমাৰ যোনটো আমাৰ ফোনপে'য়ে হওক গুগল পে'য়ে হওক। সেইবিলাকক বা আমি মানে স্কেন কৰিলে, কিউ আৰ ক'ডটো স্কেন কৰিলে আমি কি কয় পইছাটো দিব পাৰোঁ তেখেতসকলক আৰু বস্তুবিলাক আমি আনিব পাৰোঁ তাৰ। অ', তাৰপিছত আকৌ দেখা পাইছো, যেনেকৈ আমি আহ যিকোনো মানে ৰেলৱে টিকেট বা কৰ'বাত ৰেল গাড়ী উঠিবৰ কাৰণে টিকেট বা আ আপুনি বিমান বন্দৰত যায়, উৰা জাহাজত যদি উঠিবলৈ কলে টিকেট কটা, এইবিলাক চব মানে বস্তু আমি মোবাইল দিয়ে কৰিব পাৰোঁ আৰু তাৰো উপৰিও আমি পঢ়া শুনা কৰাটো বহুত সহায় কৰে মোবাইল ফোনটো যেনেকৈ আমি কিবা এটা মানে এটা বিষয়ক যদি বুজি নাপালো, আমি যদি প পা পাঠ্যক্ৰমৰ, ত' তেতিয়া হ'লে আমি পাঠ্যক্ৰমৰ যোনটো বিষয়টো বুজি নাপালো, সেইটো আমি যদি ইউটিউবত গৈ কিনি আমি অলপ চাইলে মানে লিখি কিনি ছাৰ্চ কৰিলে মানে পাই যাওঁ আৰু তো আপুনি কে এ এনেকাও মানে অ', আমি শিকিব পাৰোঁ, হয়, ত' তাৰো উপৰিও আছে যেনেকৈ আমি কিবা, কিতাপত যোনটো কিতাপ লৈ যাব নোৱাৰিলো বা আমি মানে য'তে যাই আমি কিতাপটো লৈ যাব নোৱাৰো, অলপ হয় বা বস্তু টো জাগালৈ। ত' সেই কাৰণে আমি কি কিবা মানে পি ডি এফ ফাইলত কিবা এটা কিতাপত থকা এই একেই বস্তু আমি মোবাইলতে ওলাই কিনে আমি পঢ়িব পাৰো।
হয়।
ত' এইবিলাক এইবিলাক সুবিধা আছে আমাৰ আৰু তাৰ উপৰিও অপকাৰটো যদি কওঁ মই যদি আমাৰ মোবাইল ফোনটো যদি আমি বেছিকৈ ব্যৱহাৰ কৰো বেছিকৈ যদি আমাৰ সামাজিক মাধ্যম চাওঁ, আমি যদি সামাজিক মাধ্যমত আমাৰ বহুত দেখা পোৱা যায়, যিকোনো বস্তু কত ঘটনা বা যিকোনো বস্তু আমি সামাজিক মাধ্যমত দেখা পোৱা যায় আৰু সামাজিক মাধ্যমৰ চব বস্তু মানে যি খবৰ আছে বা যিকোনো দেখুৱাই, এইবিলাক মানে বিশ্বাস কৰিব নোৱাৰে। আৰু এইটো অৰ্থনৈতিক চৰ্চৰ মানে যদি ইংৰাজী কয় অথেন্টিক নামানে আৰু সেইটো, যদি আ আমি আইন কানুনত যাওঁ, আমাৰ ভাৰতবৰ্ষৰ বা যিকোনো বিভিন্ন দেশৰ কা আইন, আইন কানুন আছে, ত' তেখেতসকলে ছ'চিয়েল মিডিয়াৰ বা সমাজ সামাজিক মাধ্যমৰ এইবিলাক আহ খবৰ বিলাক মানে অথেন্টিক নামানে, ত' সেই নিচিনাই মানে মোবাইলতটো বেছি চাই চাই চাই মানে আমি সামাজিক মাধ্যমৰ মানে বেছিকৈ থাকি আমি নিজৰ টাইমটো বা নিজৰ সময়টো আমি নষ্ট কৰি কৰি লওঁ
হয়।
ত' সেনেকাই মানে আৰু কেতিয়াবা কি হয়? আমি সামাজিক মাধ্যমৰ যি দেখোঁ, এইটোকে মানে বিশ্বাস কৰি লয় আৰু কেতিয়াবা, বিশ্বাস কৰি লয়। ত' এইবিলাক আমাক অপকাৰ কৰে। আমি এইবিলাক তেনেকে কৰিব নালাগে, আকৌ আৰু অত্যাধুনিক আমি মোবাইল ফোনত গেম খেলাটো দেখা পাওঁ, আজিকালি ল'ৰা ছোৱালী বিলাকক যোনটো আমাৰ মোবাইল গেম আছে, কেইটামান খেলা মানে মোবাইল খেলা, মোবাইলত খেল খেলা অনলাইন খেল খেলা, ত' এইবিলাক খেল খেলিও মানে বহুত যদি আপুনি খেলে বহুত সময় নষ্ট কৰি লয়, আৰু ত' সেনেকাই মানে অপকাৰ কৰে আৰু আমাক মোবাইল ফোনটো ত' সাধাৰণতে মই ক'ব গ'লেটো মোবাইল ফোন আমাক বহুত মানে অপকাৰ কৰাতকৈ আমাক বহুত উপকাৰ দিছে, মানে, মোবাইল ফোনটো সেইটো মই শেষৰ ফালে আমি মই টো কওঁ ত' ঠিক আছে, তেতিয়া হ'লে আপোনাৰ লগত কথা পাতি ভাল লাগিল। ঠিক আছে, হয় হয় ধন্যবাদ।